অ', সেইটো লাগিছে মোৰ পাহে নাই যোৱা
মই পাৰিছোঁ দেখোন
অ', পাৰিবা কিয় বা নোৱাৰিবা যেন একেবাৰে পঢ়িব শুনিব নাজানাহে
নাজানো টো মই নো কত জানো।
তাকে
সেইদিনাখনো তেনেকে চেম টো চেম সাত মিনিট হোৱা পিছত কাত খাই গৈছে আজি মোটামুটি তেনেকুৱাই হ'ল বাৰু
অ', সেইটোয়ে হ'ল
মোটামুটি একেই একেই আৰু টাইমটো ন
অ', কি কৰি আছা।
মইনো মই তোমাৰ ৰখি আছো। একদম মুকলি আকাশৰ তলত তুমি
ময়ো একে
মুকলি আকাশৰ অলপমান পৰিৱেশৰ আনন্দ লৈ আছো। লাষ্ট অলপমান তোমাৰ লগত কথা বতৰা পাতি আছো।
তাৰ বাহিৰে
পাতিয়ে আছো বাৰু তাৰ বাহিৰে খোজকাঢ় থিয় হৈ আছো বাৰু দেই বহি থকা নাই আজ বৰ্তমান
বহা বহা
কিবা খাবলে দিবা নিকি আহি পেলাই
হা
খাবলে কিবা দিবা নেকি আহিল আহি পেলাই বহিলে।
অ', মই নিজে নিমে তুমি ঘৰ পাবাগৈ মই গৈ পাও তুমি ঘৰত দুঘণ্টা শুই লব পাৰি। শুনিবও পাৰিবা।
একো নহয়, মই ৰখি দিম নহয় চিন্তা কৰিব নাই। তুমি যদি আহিম মই বহি দিম ইয়াতে।
অ', পঢ়হি থাকা তেনেহ'লে। পথাৰতে, পথাৰত আছে নে ৰাস্তাত আছে? ৰাস্তাত আছা।
ৰাস্তা পথাৰত মানে একেবাৰে ভিতৰ মেইন পথাৰতো নহয় বাৰু, একেবাৰে ৰাস্তাটো নহয় বাৰু।
আচ্ছা।
মানে মেইন ৰাস পকা ৰাস্তাৰ পৰা- একশ মিটাৰ মান ভিতৰত আছো।
আচ্ছা।
তাকে অকণমান মানে এনেকুৱা ৰুৱা গছ-গছনি তলত আৰু মজাকে। তেনেকুৱাই আৰু এনেকে মানে ৰখি আছো বঢ়িয়াকে।
ভাল-ভাল।
কিমান যে ভাল তাই দুটা হৈ গ'ল বঢ়িয়াকে। এয়ালৈকে দুটা হৈ গ'ল হয় বঢ়ীয়াকৈ।
অহ', মই বোলো কিবা চাগে মোৰ একাউণ্টটো কিবা আছেগে কিবা গেলেজ হ'ব চাগে।
উমঁ।
কাট খাই-খাই যায়।
উমঁ।
মোৰ পিছত পূইচা নাই, মিনিমাইজ কৰিলো যে গুচিয়ে গ'ল।
হুম-হুম।
এ' সেইদিনাখনো তেনেকুৱা আছিল নেকি বাৰু?
নাজােনো গম নাপাওঁ, সেইদিনাখনতো আজিহে গম পাইছো।
অ' তুমি গম পোৱা যে। সেইটোতো বহুত ডাঙৰ কথা। তোমাৰটো ভোক-চোক লগা নাই?
খাম'হে।
কেতিয়া খাবা?
হেল্ল',।
খাম আৰু মানে?
খাম আৰু।
এতিয়া আৰু নাখায় মাজত বা কিবা বেলেগ বস্তু খায়। আৰু তো নাখায় নহয়।
মানুহ হ'লে, মানুহ মানুহে-মানুহে ভাত-পানী খায়, আৰুতো বেলেগ কিবাই খায়।
মই কথা ব ভম মানুহ যে আৰু খাম
উম' ফটোৱা মানুহে।
হাঁ?
ফটোৱা মানুহ যে বহুত।
অঁহ', -তেনেকুৱাই।
যোৱাকালি চাগে বহুত চাটন দিলে তোমাক।
হাঁ?
যোৱাকালি, যোৱাকালি টো চাগে তোমাক পুৰা চাটন দিলে ন?
অঁ-অঁহ', - ৰাতি। সিহঁতে আঁহ নেকি আৰু হেৰিয়ে
অ আৰু কি কলে পিছত নে একো নকলে
একো নকলো মই কৈছো তুমি এ শুই থাকা এনেকে কৈছো
আচ্ছা ভাল নহয় যে তেনকা
হা
অ মানুহক উত্তৰ নিদিয়ে ন
আ
ভাল ভাল ভাল ভাল উন্নতি আছে কিয় নিদিব সেইটো বেলেগ কথা মোক মাজে সময়ে দি দিয়ে
অ সেইটো বেলেগ কথা
সেইটো বেলেগ কথা
কি কৰা টকা কত আহিছে দেখা নাপাবা কৈ আছিলো যে মই কৈ আছে হে টকাটো ইমান নিদিব মাত
মাক কোনে কি কৈ আছে আব্বাই
মই কৈ আছো
কি কৈ আছা
পাইবা
যেনে অকনমান মোকো কোৱা।
এ দোকানৰ বস্তু দোকানৰ বস্তু ঠিক কৰি আছে তাকে আব্বাক কৈছে আব্বাই মাই। কৈছে এইয়া আনিছো নে কেনেকে হিচাপটো সুধিছে মই কৈচো নাই আৰু আছে সেয়াই কৈ আছো।
অ আচ্ছা হিচাপ ৰাখিব জানাই মানে ন।
পুৰা জানো।
ভালে হ'ব দিয়া মোৰ ভাল আছে মোৰ উন্নতি আছে চব ফালৰ পা
বহুত বহুত
কামিয়াল মানুহ পাইছো মই। বহুত টেনচনে নাইকিয়া।
উহু অকনো নাই।
হয়নে টেনচন ফ্ৰী হৈয়ে আছো আৰু তেতিয়াহ'লে আমি সংসাৰ বঢ়াব পাৰো
ধেৎ
অ আছে আৰু মইকী মানে কি কি কয় মানুহজনী থাকিবই নহয় কিয় চিন্তা আৰু
তাকে তো।
চবফালৰ পাই বিজনাচ
সেইটোৱেইটো বহুত আছে বহুত আছে নাই যোৱা।
অ দৌৰিবলৈ গৈছিলা দেখোন পু হা।
মই উঠিছোহে চাৰে নটাত।
আৰু পৰহিত দিনা বোলে কাৰোবাক বোলে আকৌ দম দি দিলা।
কাক।
এনেও কি তৰাব কি।
অ ৰাতিপুৱা উঠিছো এটাই ফোন কৰিছে ছটা বজাতে। হেৰি সিহঁতে নাই অহা নেকি মই নাই হ'ব দেয় পোৱা নাই মানে। আকৌ সাতটামান তেই ফোন কৰিছে কি কৰি আছ? তা পিছত মই তহঁত হৈছে কি বোলো তহঁতক শুবলৈ নিদিয়া নেকি বোলো। অ নগলে হল আৰু, অ। লগৰে হয় মানে পুৰা একেলগে সৰুৰে পৰা একেলগে পঢ়া আৰু,
অ বাইদেউ।
অ।
বাইদেউ।
উম কোৱা? মোৰ মা কাৰেনে মৰম। নাই তুমি ঘৰলৈ কেতিয়া যাবা?
ঘৰলে যাম তোমাৰ। আৰু। অকমান সময় থাকো। মানে মোৰ বঢিয়াকে সিটো চিমত মানে এটা ফ্লিপকাৰ্ট পৰা মোৰ ফোন এটা আহি আছে।
যদি মই এতিয়া সেইটোফোন ৰিচিভ কৰি দিওঁ তোমাৰ এইটো কাত খাই যাব।
অ।
মানে মজাকে মই সেই চিমতো অফ কৰি থৈ দিছো।
ঠিকে আছে।
নাই তোমাৰ আকৌ আগ এতিয়া আগ ন নতুন চেক এখন আনিবলে।
হু হু
ফোনটো ৰিচিভ নকৰিলো।
হলে ঘৰ কেইটাত যাবা ঘৰ কেইটাত যাবা?
মোৰ ঘৰ
উম
ম ঘৰতটো মই যাম বুলি ক'লে মতি এতিয়াই যাবগে পাৰো বাৰু,
তাইৰ ৰিয়েজনটো বেলেগে।
হা
কালি নোযোৱা সেইটো এনেক কথা।
হয় একদম হানড্ৰেড পাৰ্চেণ্ট হয়।
হম হুম।
তই খেদি আছ নেকি?
নাই খেদা পাৰছেল টো আহিলে লৈ লব লাগে।
পাৰ্চেলটো লাষ্টত দেখা যাব আৰু কি হয়গে। এতিয়া যদি মই তাক ফোনত কথা পাতিব যাওঁ ন এ তুমাৰ এইটো কাট খাই যাব যে। আৰু ব আৰু ভাল কথাটো হ'ল এইটো যে সেই, ফোন আহি আছে মই ৰিচাৰ্ নাইকিয়া মই কল বেক ও নহব। মই এটো চিমৰ পৰা মই কল কৰিব নোৱাৰো কিবা ডাবল, থ্ৰী থ্ৰী ফাইভ ট্ৰপল থ্ৰী ফাইভ জিৰ এনেকে আছে নাম্বটো মানে ৰেজষ্টাৰ নাম্বাৰটো দিয়ে মানে কলটো বেক হ'ব।
আহ।
আকৌ কৰিব নহয় পাৰ্চেল দিব লগীয়া আছে যেতিয়া কলটো কৰিব আকৌ।
অ কৰিব কৰিব।
বঢিয়া এতিয়া বাৰু টেনশ্যন নাই ইমান হৈ যাব কিবা এটা নহয় কিবা এটা।
উম।
হয় হয় বাইদেউ।
হয় হয় হয়।
আমাক জাপ চ খবৰ একদম বিশেষকে তোমাৰ দুৱাত বেছিকে ভাল।
তুমি এতিয়া মোক থেংক ইউ কব লাগে। তুমি থেংক ইউ ক'ব লাগে মোক।
কিহৰ কাৰনে বা?
ভালে মোৰ কাৰণে আকৌ।
অ থেংক ইউ থেংক ইউ অশেষ ধন্যবাদ। এনেকে আগলে আৰু দুৱ চোৱা কৰি থাকিবা, গালি চলি পৰিছিলা নেকি?
অহ।
কিয় বা?
এনেই অকমান ফূৰ্তিতে।
ফূৰ্তিত মানে গালি পাৰে ন?
অ মই ফূৰ্তিত গালি পাৰো।
মানুহৰ নিচিনা অলপমান কাম বন কৰিব লাগে।
অঁ
মই যে এটা বস্তু বুজা নাই ইয়াৰ হেল্ল'।
নাযাওঁ, নাযাওঁ কাইলে ৰাতিপুৱা যাম।
অ' বাইদেউ।
অ কোৱা।
মোৰ যে কলটো যে ওপৰত শ্ব' কৰি আছে আঠ মিনিট ন মিনিট হাঁ
অঁ।
তাৰপিছত মোৰ ডাইৰেক্ট স্ক্ৰীণত শ' কৰি আছে পাঁচ মিনিট বাৱন্ন ছেকেণ্ড।
নাই ন মিনিটে দেখাই আছে।
ইচপে লোচা কিয়া হে?
কোচ ভি নহি।
উ আৰু মানে উল্টা পোল্টাই হৈ যাব নি আকৌ চেম কিবা হৈ যাব নেকি?
হে নহয়।
মই মানে তোমাৰ এনেকে মিনিমাইজ মিনিমাইজ কৰা নাছিলোঁ বাৰু এনেকে মানে ওপৰত ৰাখি মানে ওপৰত উম তেনেকে মানে অফ কৰি দিলোঁ চিম্বল। মানে এক অকণমান সময়ৰ কাৰণে চাগে ম ডাটাটো চাগে অফাৰ গৈছিলে চাগে।
আচ্ছা।
ত' ক'ব নোৱাৰি কি হয়গে লাষ্টত, লাষ্টতে গম পোৱা যাব কি হৈছেগৈ।
যো হোগা দেখা যায়েগা।
দেখা যায়গা, দেখিয়ে আছো আৰু। সেইদিনাখনো দেখিলো, অলপ আগত অলপ আগত দেখিলো।
এ অ
এতিয়া আকৌ দেখা পাম বাকী তোমাকহে দেখে দেখা পোৱা নাই
আহি যাবা চাই যাবাহি আহি পেলাই চাই যাবাহি
সঁচাকে কেতিয়া যাম কোৱা
এতিয়াই আহি যোৱা
এতিয়া এতিয়া কেটা বাজিলে আজি সম্ভৱ নহব অকমান দি অকমান আজি কঠিন আছে
এনেই কৈছো
এনেই কলে এনেই কলে মই গুচি যাম নহয় আকৌ মই আকৌ এনেই নকওটো মাটতো ভাল যে মোৰ
হয় হয়
তুমি যে বেয়া মানে তোমা তুমি বেয়া তোমাৰ কথা বেলেগ আৰু হয় নহয় এইবে অলপমান ভাল হোৱা অকমান ভাল হোৱা সেইটো কাৰণে কিয় বা
এনে
অকমান ভাল হোৱা উন্নতি হব
ই হয়
ল' ছোৱালীক ক'ব পাৰিবা যে মই আৰু ক'ব পাৰিবা যে হাজ ম তোমাৰ আপা মানি আমাৰ মানে আমাৰ এতিয়া কব পাৰিব আমাৰ কাহিনী বিলাক তেতিয়া
অঁ অঁ হ'ব দিয়া অ মই পাছত ফোন কৰি আছোঁ ৰবা
হয় নেকি পিছে তোমাৰ হোৱা নাই কিন্তু এতিয়ালেকে
হয় দিয়া পিছত ফোন কৰি আছোঁ ৰবা
অ'কে
উম
ঠিক আছে
অ অ
খাটাং